অ'
উম'
নমস্কাৰ কি খবৰ? অ আছো আপোনি?
কি কৰি আছে?
আছোঁ বজাৰৰ ওচৰতে আছোঁ।
কিবা ক'ব নেকি ফোন কৰি যে?
ফোন কৰিলোঁ মানে তাৰমানে সন্মুখত আছে গৰমৰ বন্ধ হয়নে? বাচ্ছ বিলাকৰো পৰি শিক্ষ কিবা এটা পৰিকল্পনা কৰক বাহিৰত ক'তব ফুৰিব যাওঁ।
আপুনি কিবা পৰিকল্পনা কৰিছে নেকি?
মই কৰা নাই মই ধৰক জুলাই দহ তাৰিখে পিছতহে পৰিকল্পনা কৰিম বুলি ভাবিছো। কত কত কত যোৱা যায়। পৰিকল্পনা এটা কৰক ফেমিলি লৈ যাওঁক। মানে বাহিৰত অলপ যাব লাগে বাহিৰত ঘূৰা ঘূৰি কৰিলে অলপ নলেজবিলাকো হয় বাহিৰা নলেজ কোন জেগাৰ কোন ঠাইৰ কি? পৰিৱেশ না
কৰা যায় - কৰা যায় কিন্তু সমস্যা হ'ল মোৰ জীৱনলৈ এতিয়া টানা টানি বাজি গৈছে না পইচা পাতি নাই। পইচা পাতি নাই কেনেকৈ চলো নচলো অসুবিধা না।
হৈ যাব সব ঠিক হৈ যাব।
জীৱনলৈ মই হাবাটোৰে খাই আছো এতিয়া।
কিবা পৰিকল্পনা কৰিছে নেকি?
কৰিছো বুলি কলে ভুল হব।
হয়।
আকৌ অলপ চিন্তা চৰ্চা কৰিছো আৰু দুই এজনৰ লগত কথা পাতিলো মই।
ফেমিলি লৈ যাব ন এনেই বন্ধু বান্ধৱৰ লগত যাব।
নাই গ'লে মই ফেমিলি লৈ যাম। বন্ধু বান্ধৱৰ লগতো বহুত ফুৰিলো ঘূৰিলো বহুত কিবা কিবি চালো।
হয়।
ঘৰৰ পৰা ঘৈণীয়েকেও কৈ আছে যে অকলে - অকলে আৰু কিমান ফুৰিব মই আছো সৰু ছোৱালীজনী আছে আমাক অলপ লগত লৈ যাব লাগে আমিওতো মানে বাহিৰত বস্তুখিনি চাবলৈ মন যায়। আপুনি অকলে অকলে ফুৰি চাকে বন্ধুসকলক লৈ। তামাক লৈ যাব লাগে লাগিব এতিয়া মই কৈছো ঠিক আছে। পৰীক্ষাটো শেষক ছোৱালীৰ। পিছে যদি সময় হয় পইচা পাতি যদি হৈ যায় গলে। তোমালোকক লগত লৈয়ে যাম অকলে নাযাম আৰু মই কৈছোৱে ত। উম আৰু দুটা মান এ দুটা আছে ঊনত্ৰিছ তাৰিখত কেতিয়া শেষ হব?
মোৰ ল'ৰাৰ সোমবাৰে শেষ হ'ব।
একেলগে শেষ হব তেনেহলে।
হয়। ত মই পৰিকল্পনা এনেকে কৰা নাই কোন জোগাত যাম কিন্তু যাম যে এইটো মানে
সেইটো খাটাং।
মানে খাটাং হয় ফেমিলী লৈয়ে যাম মই আপোনাক ফোন কৰিলোঁ সেইকাৰণে তাৰমানে বাহিৰত ধৰক বাহিৰতো আমি যাওঁ না ফেমিলি লৈতো যোৱাই যাই পোৱা নাই আমি।
উম উম উম।
বাহিৰত ল'ৰাও আছে মোৰ সৰু বাচ্ছা আছে ত বহুত মানে ই কৰি থাকে বাহিৰত যাম - বাহিৰত যাম। লৰাটোৱে তাজমহল চাব যাব আগ্ৰা।
আগ্ৰা।
হয় - হয়।
বা ইমান ধুৰ। তাৰমানে একচোৱালি সৰু ল'ৰা ছোৱালী না সৰু ল'ৰা ছোৱালী কি হয় এই কিতাপ
কিতাপত পঢ়ে তাৰপিছত আপোনাৰ মোবাইলত চাই মানে সিহতক কিবা কিবি চাই থাকে না।
হয়।
সিহঁতে ঠাই খিনি সেই ঠাইবোৰৰ প্ৰতি অলপ কিবা কয় আপোনাৰ আকৃষ্ট হৈ যায় স আৰু তাত যাবলৈ হ বহুত ইচ্ছা কৰে কিন্তু এ ল'ৰা ছোৱালীো মানে কেতিয়াবা ইচ্ছাাবোৰ পূৰণ কৰিব লাগে নহলে কি হয় সিহঁতেৰ ব্ৰেইন টো বেয়া হৈ যায় যে বেলগৰ ল'ৰা ছোৱালী গৈ আছে মাক দেউতাক লগত লৈ গৈ আছে ইমান। ধুনীয়াকৈ ফুৰি আহিছে খাই আহিছে কিন্তু মই এটা ঠাইত যাব বিচাৰিছো সেইটো লৈ মানে দেউতাকৰ পইচা নাই যাব নোৱাৰে। কথাটো হয় সহতৰ মানে মানে কি কয় স্কুলত পঢ়া শুনাাতো সিহতটো অলপ আগ্ৰহটো কমাই দি দিয়ে।
কথাাতটো হয় একবাৰে নুই কৰিব নোৱাৰি তানে বাহিৰত গ'লে ধৰক স্মৃতি এটা থাকি যাব ন যে দেউতাৰ লগত বা আব্বা লগত বা মাৰ লগত গৈছিলোঁ দিল্লী বা উম অভয়াৰণ্য চাব গৈছো বা চিৰিয়াখানা গৈছো হয় না স্মৃতি এটা থাকি গ'ল। বাহিৰত গ'লে অলপ ভালো লাগে নিজৰো ভাল লাগে মানে সঁচা কথা ক'ব গ'লে আমিতো যাব নোৱাৰো। হয় বাহিৰত গ'লে বছৰত কমচে কম এবাৰ নহ'লে দুবাৰ ফেমিলিলৈ যাব লাগে।
উম উম।
আমাৰ ইণ্ডিয়াতো বহুত জেগা আছে ঠাই আছে চোৱাৰ কাৰণে অসমতো আছে। অসমতো যাব পাৰে আপুনি অসমত ধুনীয়া ধুনীয়া ঠাই আছে।
অ' যাবতো ইচ্ছা হয় চবেই ইচ্ছা হয় কিন্তু গৰীব ঘৰত জন্ম লোৱা না আমি।
হয়।
সেইটোকে অলপ
সমস্যাটোওতো তাতে সমস্যা এটাই সমস্যা ভ্ৰমণ কৰিলে একচুৱেলি বাহিৰা বস্তু বিলাক জানিব পাৰি বহুত। কিবা- কিবি ধৰক তাৰে পৰিৱেশতটো কেনেকুৱা হয় ন মানুহ বিলাক কেনেকে চলে বা কথা বতৰাবিলাক কেনেকুৱা খোৱা লোৱাটো বা কেনেকুৱা এইবিলাক মানে জনাৰ দৰকাৰ আছে।
দৰকাৰ আছে মানে কি আমাৰ ইয়াত মানে আমি টোপনিৰ পৰা উঠিয়েই যে জীৱনটো আৰম্ভ কৰোঁ, মানে সংসাৰ বা জীৱন একেই কথা। আৰম্ভ কৰোঁ। পুৱাৰ পৰা সন্ধিয়ালৈ আমি কি কৰোঁ, ৰাতিত কি কৰোঁ। এইটো একচুৱেলি আমাৰ, এইটো হ'ল দৈনন্দিন জীৱনৰ এটা, মানে প্ৰক্ৰিয়া চলি আছে। কেনেকৈ চলি আছে আমাৰ ইয়াত, সেইটো আমিহে জানো। কিন্তু, একচুৱেলি আমি যেনেকৈ জীৱনটো চলি আছোঁ, এইটো সঠিক না বেলেগতো সঠিক সেইটো জানিবৰ হলে,
বাহিৰত যাব লাগে, হয় হয় হয়। বাহিৰত যাব লাগে। সেইটো সেইটো, সেইটো সেই কাৰণেই কলো যে বাহিৰৰ পৰিৱেশটো অলপ চাব লাগে, কোন ঠাইত কি পৰিৱেশত মানুহ চলে, কি খায়, কেনেকে কথা বতৰা পাতে, বা কালচাৰ টো বা কেনেকুৱা,
হয়।
অ সেইবিলাক চোৱাৰো দৰকাৰ আছে আমাৰ। এতিয়াতো আৰু ধৰক বাচ্ছা বিলাকো অলপ অলপ ডাঙৰ হৈ আছে, ফেমিলি লৈ যোৱাটো ভাল অলপ। ফেমিলিটো এনেকৈ যাবও নোৱাৰে, আৰু আমিতো ধৰক কৰ্মব্যস্ততা মানে কি? মানে, যিমান ব্যস্ততাই নাথাকোঁ কিয়, ফেমিলিকো অলপ সময় দিব লাগে।
হয়।
ডাঙৰ ডাঙৰ মানুহবিলাক ধৰক বছৰত দুই বাৰ তিনিবাৰ যায় আমিতো কমচে কম একবাৰ যাব পাৰো না
উম।
ত আগ্ৰা যাম বুলি ভাবিছো ফাইনেল হোৱা নাই এতিয়াও ত' আপুনি যদি যায় যে এ সম্ভৱ যদি হয়। তেতিয়াহলে পৰিকল্পনা এটা কৰিব পাৰি।
উম চেষ্টা মই যাবৰ ত' হাণ্ডেদ পাৰ্চেন ইচ্ছা আছে মোৰ। পৰীক্ষাটো শেষ হোৱাৰ পিছত ঘৈনিয়েকৰ ণলগত অলপ পৰামৰ্শ কৰি
হয়।
কেনেকৈ কম খৰচত মানে ঘূৰি আহিব পাৰি এইটো অলপ চৰ্চা কৰিব লাগিব। উম। একচেলি, আমাৰ কাৰণে ইমান প্ৰয়োজন নহলেও সৰু বাচ্ছাৰ কাৰণে এইটো প্ৰয়োজন বেছি।
হয়।
মানে সিহঁতে বহুত আমোদ পাব ন', আনন্দ পাব ফুৰিবলৈ গ'লে।
দৰকাৰ মানে বাচ্ছা আপোনাৰ ছোৱালী না।
হয় মোৰ ছোৱালী
ঠিকেই আছে।
তাৰপিছত উম আৰু এটা কথা
হয়।
মানে যিহেতু মোৰো ছোৱালী সৰু আপোনাৰ ল'ৰাও সৰু
হয়।
ঘৰৰ ওচৰে পাছৰে গৰমৰ দিন না এতিয়া
হয় হয়।
ঘৰৰ ওচৰে পাাজৰে যদি কিবা জংঘল থাকে।
হয়।
এই জংঘল খ খিনি পৰিষ্কাৰ কৰি দিব কিয়নো এই যে কিন্তু আমাৰ এই যে সাপৰ উপদ্ৰৱটো অলপ বেছি আছে কিন্তু উম ত জংগলবোৰ অলপ পৰিষ্কাৰ কৰি দিলে আৰু ৰাতিত যেতিয়া ওলাব কেতিয়াবা এনেকুৱা হয় কাৰেণ্ট নাই কিন্তু বাহিৰত ওলাব লাগে।
হয়।
কমচে কম টৰ্চ লাইট এটা হাতত লৈ হ'লেও ওলাব। হা লাগিলে হাতত এটা আহ টো লাঠি এটা লৈ ওলাব অসুবিধা নাই, এক হাতত এটা টৰ্চ থাকিব এক হাতত এটা লাইট থাকে
হয় হয় এইটো সঁচা কথা কৈছে মোৰ সেইদিনা বজাৰ যোৱাৰ পিছত মোৰ সন্মুখতে মই নিজে পুৰিছো সাপৰ ওচৰত ভাগ্য ভাল গাড়ী আছিল গাড়ীৰ লাইটটো আছিল।
উম।
আমাৰ ঘৰৰ ওচৰতে।
তাৰমান মই দুই চাৰিটা ঘটনা শুনা পালো তো দুই এদিনৰ ভিতৰতেই। কালিও যোৱাকালি হস্পিতেলত হাব্ৰুবলত দুজন এডমিশন হ'ল এই সাপে কামোৰা ৰবি
হয় হয় গৰম অত্যাধিক না সেইকাৰণে সাপ মানে সাপ বিলাক অলপ
বৰষুণ হৈ যোৱাৰ পিছত যেতিয়া মানে এ দিনটো গৰম হয় ঐ হফ তে কি কৰে মানে লাহেকৈ বাহিৰলৈ ওলাই আহে। এ বিশেষকৈ ৰাতিত সিহঁতে মানে এই যে খোলা জোগাটোত বেছি মানে ঘূৰা ঘূৰি ফুৰা কৰি অলপ ভাল পাই না ৰাস্তা ঘাটত সিহঁতে মানে ওলাই আহে।
বৰষুণৰ বতৰ ইফালে গৰমৰ বতৰ মানে ঠাণ্ডা - ঠাণ্ডাটো চবৰে লাগে সেইকাৰণে গৰমৰ কাৰণে। ওলাই আহে সেইটো হয় আপোনাৰ কথাটো হয়। ঘৰৰ ওচৰে পাজৰে অলপ চাফ চিকুণ কৰি ৰাখাৰো অলপ দায়িত্ব বা কৰ্তব্য। আজিকালি বেমাৰৰ বেমাৰ বিলাকো বহুত বেমাৰ না। চাফ চিকুণ হৈ থাকিব লাগে। নিজৰো থাকিব লাগে, ঘৰখনত ৰাখিব লাগে।
আৰু - আৰু এটা সমস্যা আছে।
হয়।
গৰমৰ সময়ত কিন্তু বা বৰষুণৰ সময়ত আৰু এইটো বেছি হয় উপদ্ৰৱটো বেছি হৈ হয়। মহ এ মহ মহহে কামুৰিলেও কিন্তু কেতিয়াবা জ্বৰটো এনেকুৱা হৈ যায় মানে ডেংগু ম যিটো আছে।
হয়, হয়, হয়।
এতিয়াৰ সময়ত কিন্তু ডেংগু মহ বিলাকো ওলাই আহে।
হয় - হয় ডেংগু ম আছে। আৰু এটা আছে আপুনি হয় শুনা পাইছে ন নাই। শুনা পাইছে চাগে এই জাপানিজ এনকেফেলাইটিচ যে হয় এইটো মহৰ মহৰ কামোৰৰ কাৰণে হয়।
হয়। এইবুৰলৈ আমাৰ লক্ষ্য ৰাখিব লাগে, হোৱাৰ আগত আঠুৱাটো বান দি এ আপুনি ভালকৈ সেইটো মানে কিবা কৰিব লাগে যাতে ভিতৰত মহ সোমাব নোৱাৰে।
হয় - হয়।
সেইটো অলপ লক্ষ্য ৰাখিব আপুনি
ঠিকে আছে কথাখিনি
তাৰপিছত আৰু কিবা আছে নেকি?
নাই সেইটো আপোনাৰ লগত কথা পাতি ভাল লাগিল আজি। উপদেশ দিল অলপ শুনিলো।
হয় মাজে সময়ে কল কৰিব ঠিক আছে মাজে সময়ে কল কৰিব মানে আপোনাৰ কথা কিবা আপোনাৰ যদি নতুন কোনো ধাৰণা থাকে মুগ দিব মোৰ কিবা নতুন ধাৰণা থাকিলে আপোনাক দিম। একচেলি ফোনত কথা কলেও নিজৰ জ্ঞানটো অলপ বৃদ্ধি হয়। উম, সেইবোৰ লৈ অলপ লক্ষ্য ৰাখিব লাগে।
ঠিক আছে ডাঙৰীয়া আজিৰ কাৰণে ৰাখো হয় - হয় ঠিক আছে।